হেল্ল' হেল্ল'
হেল্ল' শুনি আছা?
হেল্ল'
হেল্ল' শুনা পাই আছা?
হেল্ল' অ শুনিছা?
অ শুনিছো?
অ কোৱা, কি কৰিছা?
মই এতিয়া এনেই অলপ ৰাস্তাত ফুৰি আছো।
অ।
বাকী তুমি কি কৰি আছা?
মই এনেই হেৰি ভাত বনাই আছোঁ ৰবা। ৰাতিও হ'ল নহয় নটা বাজিলেগৈ নটা বিশ
আচ্ছা, কি, কি, কি, কি বনাবা এতিয়া?
আজি হেৰি কলডিল কাটিলো অলপমান তাৰপিছত অ', দালি বনাইছো লগতে কঠালৰ গুটি দালিত আৰু ভাত, ভাত তেনেকে নেমু, চেমু দি খাই দিম আৰু কাৰণ ইমান গৰম বেলেগ একো বনাও
ঠিক অ'। ঠিকে আছে বহুত গৰম পৰি আছে ন ত' এনেকুৱাই হাল্কা, হাল্কা বস্তু বিলাকে খাব লাগে একচুৱেলি কব গ'লে মই তেনেকুৱা আজি ৰাতি তেনেকুৱা কিবা খাম আলু পিটিকা আৰু কিবা টেঙা তেয়া তেনেকুৱা টাইপৰ কিবা বস্তু খাম ত
অহ, এইটো কি?
কি হ'ল হেল্ল'।
হেল্ল' অ', শুনি আছে ন অ', কলডিলতো মানে স্বাস্থ্য -ৰ বাবেও ভাল ন।
হয়, হয়।
হয়, আৰু মোৰ মানে বিৰাট ভাল লাগে অলপমান তেলত মানে কি কৰো জিৰা এনেকে জলকীয়া তাৰ পিছত লগত হেৰি দি দিওঁ অ', জিৰা জলকীয়া আৰু পিঁয়াজ আৰু নহৰু অলপমান খুন্দি পিনে দি দিওঁ তাৰপিছত অলপমান ভাজো ভাজি, ভাজি, ভাজি, ভাজি, ভাজি, ভাজি যেতিয়া অলপমান পিয়াজটো ৰঙা ৰঙা হৈ যায়।
উম।
তেতিয়া কলডিলতো দি দিওঁ। কলডিলটো দি পিনে কলডিলটো দি পিনে আৰু সেনেকে আলু চালু দি ভাজি ভাজি, ভাজি এনেকৈ মানে পানীটো উলিয়াই আৰু অকমান ডাঙৰ ভাপত দি পিনে আকৌ ভাজো। সেনেকে বনাওঁ আৰু।
ঠিক আছে ধুন তাৰমানে তুমি চাগে বহত ভাল ধুনীয়া খো খোৱা বনোৱা চাগে।
নাই, নাই দে ইমানো ধুনীয়া নবনাও মাজে মাজেহে বনোৱা যায়।
এদিন মাতিবা আমাকো খুৱাবা, কেনেকুৱা কি খোৱা অ', এ এদিন আহিম।
তুমি অলপমান ফ্ৰী আছা নেকি।
নাই, নাই কাইলৈ মই ফ্ৰী নাই কালি মই অফিচত যাব লাগিব কাম আছে কিবা। ত সেইবাবে মই কালি আহিব নোৱাৰিম মই এটা ভাল উ সময় উলিয়াই কিনে আহিম। তুমি ভালকে কেইটামান ধুনীয়া, ধুনীয়া খোৱা বনাবা।
অহ, অফিচ ৰবিবাৰেও যে তোমাৰ।
নাই কিবা এটা কাম মই মানে হেই শুক্ৰবাৰে যোৱা নাছিলোঁ। ত' কিছুমান কাম মানে ৰৈ গল তো এইকাৰণে হেৰি থাকি গ'ল। ত' এতিয়া সেইকাৰেণে দেওবাৰে গৈ কেনে কৰিব লাগিব কমপ্লিট সেইকাৰণে কৈ আছোঁ।
অ'। অ', অ'।
আহি কিনে দেওবাৰটো এনেকুৱাই গধূলি ৰাতিটো সেনেকুৱা দিনটো কটাব লাগিব আৰু বাকী কোৱা কেনেকুৱা চলি আছে চব বতৰ
বাকী ভালেই আৰু কিন্তু এটা সমস্যাই দেখা দিছে এতিয়া মানে
কি সমস্যা
মানে মই নিজে বুজি পাইছো আৰু মোৰ মানে ঊম ঊম মোবাইল টিপাটো বেছি বেছি হৈছে
আচ্ছা তুমি মোবাইল বেছি
অ মোবাইল টো ব্যৱহাৰ বেছি হৈছে যোনটো মই একদম নিজেও ভাল পোৱা নাই উপায়ো নাই সেনেকুৱা হৈছে
ন মোবাইলটো টিপিবা সেনেকুৱা নহয় টুপিব নালাগে বাত কিবা এটা হেৰিলৈ কিবা এটা
মানে ভাল
মূল্যটো লৈ ইউজ কৰিবা মানে এইটোৰ পৰা তুমি শিকিব পাৰা তেনেকুৱা টাইপৰ
এইটো কোৱা নাই যে মই একদমেই ব্যৱহাৰ নকৰোঁ কাৰণ আজিৰ যুগত কোনো এনেকুৱা মানুহ নাই যোনে মোবাইল একদম একেবাৰে ব্যৱহাৰ নকৰে কিন্তু
হয়
কথাটো হৈছে কিছুমান বস্তুত মানে মই বেছি ব্যৱহাৰ কৰা কৰিছোঁ যোনটোত একদম পূৰা নিৰ্ভৰশীল হৈ গৈছোঁ
আচ্ছা আচ্ছা গম পাইছো গম পাইছো সেইটো চবৰ লগত হয় তেনেকুৱা মানে মোবাইলটো আজিকালি জীৱনত চবৰে লগৰী এনেকুৱা হৈ গৈছে যে থাকিবই লাগিব ঠিক তেনেকুৱা ত চ মোৰো তেনেকুৱা হৈ গৈছে মানে এই মানে অনবৰতে মোবাইলটো লাগিবই কিবা কাৰণত সৰু সুৰা বস্তু বস্তুৰ কাৰণে মোবাইলটো ইউজ কৰিব লাগে
মইতো এতিয়া এতিয়া মই মানে ভাত কেতিয়াবা যদি বনাই থাকো বাচনত ধৰি লোৱা চাইদ অ ফ টি ধুই থাকো তেতিয়াও মানে মোবাইলটোৱে টিপি থাকো বা মোবাইলটো চাইডত বজাই থৈ দিও গানে হওক বা ভিডিঅ'ৱে হওক চাই থাকোঁ আৰু ত' সেইবোৰ বস্তু অকমান মানে নিজেও মই গম পাইছো যে এইটো বস্তু বেয়া হয় যোনটো মোবাইল ইমান মই ব্যৱহাৰ কৰি আছো সেইটো ইমান ভাল নহয় বস্তুটো কিন্তু কি কৰিবা মানে এনেকুৱা হৈ গৈছে ঊম নহলেও নহয় মানে
এতিয়া তুমি এতিয়া এ উম নেক্স টাইমৰ পৰা তুমি মোবাইল ইউজ কৰাতো কমাই দিবা।
সেইটোয়ে পাৰা নাই মই সেইটোয়ে কৰিবৰ কাৰণে মই ইমান দিনৰ পৰা যত যত্ন কৰি আছোঁ। ব্যস্তইতো হৈ থাকো মই হেৰি লগত মোবাইলৰ লগত
অ মানে ব্যস্ততো এনেকুৱা মোবাইলত এনেকুৱা হ'ব কিবা তুমি তাৰ পৰা শিকিব পাৰিছা। কিবা এটা মূল্য তুমি তাৰ পৰা পাই আছা।
নাই নাই মই শিকিব পাৰোঁ মানে এনেকুৱা হয় যে মই এতিয়া শিকি আছোঁ। ভালে লাগে কিন্তু মানে যেতিয়া মই মোবাইলত যেতিয়া ধৰি লোৱা কেতিয়াবা মই ক্লাছ কৰি থাকো
হয়।
ক্লাছ কৰি থাকোঁ ভালে লাগে। ক্লাছ কৰি আছোঁ বা আজি টাইমটো ভালকে গ'ল দিয়া, সময়খিনি আজি মই ভাল মানে সময়টো ভালকে কটালো, এনেকে ভাল লাগে। তাৰ অলপমান পিছতে যেতিয়া মই মানে মোৰ ফোনৰ স্ক্ৰীন টাইম চাওঁ
হয়।
যেতিয়া দছ বাৰ ঘন্টা এনেকে লিখা হৈ থাকে মোৰ ভাল এনেকুৱা লাগে যেন আ হাঁ দিনচোন এনেকে গুচি গ'ল।
অঁ গম পাইছোঁ গম পাইছোঁ তুমি অলপ মানে এনেকুৱা এটা গম পাইছোঁ তোমাৰ লগত কি হৈছে, তুমি মানে ভাবি আছা যে মই মোৰ সময়খিনি এ মোবাইলতে নষ্ট কৰি দিলোঁ, বাকী কিবা এটা নতুন বস্তু শিকিলোঁ দিনটোত। গম পাইছোঁ তুমি কি কৈ আছা, এনেকুৱা হয় মোৰ লগতো হয়।
কেলৈ এনেকুৱা হৈ যায় কিয় মানে মানে এইটো বস্ কিয় পাহৰি যাওঁ যে মই নতুন বস্তু এটা শিকিব পালোঁ।
মই তুমি কৈ আছোঁ মই তোমাক এটা বস্তু কৈছোঁ তুমি এইটো কৰিবা সদায়, তুমি এতিয়া মোবাইলটোত টিপিবা যিমান খিনি সময় টিপা যিমান ইউজ কৰা ত' মোবাইল তোৰ যেতিয়া তুমি চলাই থাকা এইটো সময়ত তুমি মোবাইলৰ ভিতৰ ইন্টাৰনেটৰ পৰা যি বস্ বস্ত পৰা নহওঁক কি তুমি কি নতুন বস্তু শিকিছা আৰু এই নতুন বস্তু তোমাৰ ভৱিষ্যত কি ভাল কামত দিব সেই বস্তুটো নোট কৰি থবা, লিখি থবা বহীত। তেতিয়াহে তুমি গম পাবা যে মই গোটেই দিনতোত মই মোবাইল টিপিছো মই মোবাইল টিপাৰ পিছতো মই তাৰপৰা কিবা এটা বস্তু নত তুন শিকিব পাৰিছোঁ।
নাই নাই মই
ঠিক আছে তেনেকুৱা ম মই কৈছোঁ এই এইটোৱে ক'লো যে তেনেকুৱা তুমি বস্তুটো সদায় সদায় কৰিবা তেনেহ'লে গম পাবা যে তুমি তোমাৰ দিন টো এনেই তুমি ক্ষতি কৰা নাই তে কিবা কিবি কৰিছাও। এনেকুৱা নহয় যে গোটেই দিনটো মোবাইল টিপিব লাগিব মোবাইল টিপা বাহিৰেও কিবা কৰিবাই ন পঢ়িবা।
নাই তুমি বস্তুটো বুজি পোৱা নাই মানে, মই কৈছোঁ যদি মই কামতো যদি ব্যৱহাৰ কৰোঁ তেতিয়াও মানে মোৰ এনেকুৱা টা অনুভৱ হয় যায় নহয় মোবাইলটো মই আজি বেছি টিপিলো, কিন্তু মই সেই সেইটো কাম লাগিলে মই কাম সেইটো লাগিলে মই কামতেই ব্যৱহাৰ কৰোঁ।
আচ্ছা তুমি মানে মই কৈছোঁ মই কৈছোঁ তুমি আজি গোটেই দিনটো তুমি মোবাইলৰ পৰা কিবা পঢ়ি আছা ঠিক আছে। তাৰমানে তুমি যেতিয়া তুমি কি ভাবা দিনটো শেষ হোৱাৰ পিছত যে মই বেছি টাইম মোবাইল টো ইউজ কৰিছোঁ তেনেকুৱা ভাবা ন? অ এইটো তুমি ইমান চিন্তা কৰিব নালাগে ন, তুমি তুমি কিবা এটা বস্তু তাৰপৰা শিকি আছা ন।
উম।
তুমি ভাবা এতিয়া তোমাৰ তাতযে এতিয়া কম্পিউটাৰ এটা আছে, কম্পিউটাৰৰ পৰা শি কি আছে গোটেই দিনটো কম্পিউটাৰটো খুলি কিনে বহিবই লাগিব শিকাৰ কাৰণে, তেনেকুৱা মোবাইলটোৰ পৰা শিকা ত গোটেই দিনটো মোবাইলটো ইউজ কৰিবই লাগিব।
তেনেকেন আ এতিয়া মাৰ কাৰণে ইনষ্টাগ্ৰাম ফেচবুক চচিয়েল মিডিয়া যিবিলাক আছে আৰু এইবোৰ চব
হয় হয় অ গম পাইছো তাতে অলপ বেছি সময় তুমি তাতে তুমি অলপ
নাই নাই এতিয়া অলপমান ব্যৱহাৰ কমিছে, অলপমান নহয় বহুতখিনিয়ে কমিছে কাৰণ মই এতিয়া বাদ দিছো মানে।
আচছা হয় হয় তেনেকুৱা বেছি মনোৰঞ্জীয় হব নালাগে মোবাইলত। ঠিকে আছে
এপবিলাক ডিলিট কৰি দিছো কাৰণ হৈ গৈছে আৰু মানে নিজকে আৰু কিমান বেয়া লগাম মানে এইবোৰ কথা ভাবি ভাবি ত সেইকাৰণে অলপমান সময়তো মানে এইটো অকমান ভালকে ব্যৱহাৰ কৰো যাতে অলপমান মোৰো লাভ হওক কাৰণ মোবাইলটোতো সকলোৱে তিপে কিন্তু লাভটো সকলোৰে নহয় দিয়াচোন
এতিয়া লাভ কৰিবৰ কাৰণে হম কিন্তু এতিয়া চাবা আমাৰ সমাজত মানে ল'ৰা ছোৱালীবিলাকে ইমান ফন্তি পাহৰিছে
হয় শুনা পোৱা নাই অ কোৱা তাৰপাছত কোৱা শুনা পোৱা নাই তোমাৰ
তথাপিও হেল্ল'
হয় এতিয়া কোৱাচোন আৰু এবাৰ কোৱা অ শুনি শুনা পাইছো কোৱা
শুনিছা অ অ অ মানে সেই আৰু ভাবো আৰু মানে যে অলপমান কম হেনেকে মানে টিপু কিন্তু গৈ থৈ গৈ থৈ থৈ সদায় সময় বা বাঢ়িয়ে যায়
উম সেইটো হয়
উম
সেইটো হয় মোৰ লগটো হয় তেনেকুৱা চবৰে লগতে হয়
উম
বস্তুতৰ ব্যৱহাৰটো কেনেকুৱা কৰিব লাগে এইটো জানিব লাগিব তোমাৰ
উম
আৰু তিন মানে বহুত বস্তু শিকিব লাগিব বহুত বস্তু ত তেনেকুৱা থাকে আৰু কি কব জীৱনত কৰি আছে গম পাইছো মই বাকী কোৱা আজি কথা পতাৰ পিছত এতিয়া আমাৰ ফোনত কথা পতাৰ পিছত কি কৰিবা তাৰপিছত
বৰ্তমান তাৰপিছত কিনো কৰিম ভাত খাম অলপমান হুম বুলি ভাবিছো অ পঢ়িম বুলি ভাবিছো ৰাতি আজি অ ভাবিছিলো কিন্তু টোপনি ধৰি আছিলে কিন্তু এ কি কৰিম আৰু পঢ়িব লাগিব ইমান পৰীক্ষা এটা আছে মানে সেইটো কাৰণে
আচ্ছা পৰীক্ষাৰ কাৰণে তুমি হেৰি পঢ়ি আছা মানে ন ঠিকে আছে ঠিকে আছে
সেইটো কাৰণে মোৰ মানে বেছি বেয়া লাগে মানে যে মবাইলটো বেছি টিপি দিলো বেছি টিপি দিলো এনেকুৱা
হয় হয় হয় গম পাইছো তোমাৰ ম মূল কাৰণ এইটো হয় যে তুমি ভাবি আছা মই পৰীক্ষাৰ কাৰণে মই মোৰ পঢ়াখিনি মই শেষ কৰা নাই কিন্তু এই সময়খিনি মই মোবাইলত মানে কাটি দিছো মই গম পাইছো তুমি কি কব বিচাৰি আছা
দিয়া নহলে আজিলৈ হ'ব দিয়ক কি আহিবা এদিন হা
ঠিক আছে ঠিক আছে আহিম আহিম এ আহিম ঠিক আছে ঠিক আছে